শুনিছা নে?
শুনিছো, কি কৰিছা?
এই তোমাৰ আছিলো এনেই।
অঁ, অঁ।
তোমাৰ ভাল?
অঁ, এনেই ভালেই, ভালেই তোমাৰ?
আছোঁ আৰু।
ভালেই, ভালেই তোমাৰ?
আছোঁ, আছোঁ।
গম পাইছো, হেই ভাত-পানী খালা নে?
খালোঁ, তুমি?
ভাত, খালো, খালো উম। ফুৰিব লাগিব। ভাল, ভাল তোমাৰ?
ভালেই।
এ অঁ, বাকী ফুৰিবলে গ'লা?
গ'লোগে আও।
অঁ, অঁ। হে হে তাকে।
পঢ়া-শুনা চলছে নাই?
নাই নাই চলা নাই। আজিৰ পৰাহে বহিম আও, এই হোমৱৰ্ক কৰিব লাগিব।
অঁ, কম্পিউটাৰ নিদিলে ভালেই হ'ল।
কম্পিউটাৰ নাই দিয়া, মেথচো নাই দিয়া নেকি?
মেথছ নাই, ফিজিক্স নাই।
ফিজিক্স নাই দিয়া অঁ, কে কেমেষ্ট্ৰি কৰিব লাগিব। কিন্তু হেৰি নাই মানে, কুৱেইছন বেংক নাই। অঁ।
এতিয়া কেমেষ্ট্ৰি মোৰ অল্টি ইংলিছ আছে।
অঁ, অঁ।
তো--তোমাৰ অসমীয়া
অসমীয়া অঁ, এতিয়া কেমেষ্টি আৰু ইংলিছ।
ইংলিছৰ তিনটা।
অঁ, সেইকেইটাই। তাকে, তাকে উম, ওঁ ভালেই ভালেই, তোমাৰ?
মোৰ তোমাৰ, কি হৈছে জানো এইকদিন?
ভাল নহয় নি?
ভালৰ, বেয়াৰ মাজত।
অ হ্ এই একো নাই, ঠিক হৈ যাব।
তোমাও হ'বগে আৰু?
হেই, হেই যে, কি আছিলে যে? চুমি বা চুমি বা যে তোমালোকৰ
অঁ, আজি বিয়া হ'ল।
অঁ, মই অ তেতিয়াহে গম পাইছো মানে।
অঁ।
আহিবা নহয় চাগে, নাই নাই যোৱা যাবলৈ সময় পোৱা নাই, যামহে।
যামহে ময়ো যামহে।
তুমি আহি আহিলে মোক সেই সেই এটা কৰি দিবা মই ফোন এটা কৰি দিবা।
অ' অ' অ কাষৰ ঘৰহে।
অঁ।
এই হেৰিয়ৰ কাষৰ ঘৰখনে নহয় জানো, এই ইলাবাহঁতৰ কাষৰ ঘৰখন?
অঁ অঁ।
এই সেই ম পকা নহয় জানো তোমালোকৰ?
অঁ।
অঁ। এই পুখুৰীটো তোমালোকৰ নেকি?
নহয়, নহয়, নহয় সেহেঁতৰ এই উম তাকে হেৰি খুলিলেই আও স্কুলৰ বিশ তাৰিখত
খুলিলে আও এখন আকৌ কামৰ এখন আহিলে।
আহিলে অঁ। তোৰ মাৰটো খাব লাগিবই। পংকজ এটা অঁ।
মাৰটো খাব লাগিবই।
লাগিবই এটো
পাৰ নহয় জানো?
বিশ তাৰিখ সোমবাৰে হ'বলা।
এ তেনেহ'লে প্ৰণৱ ছাৰৰ ক্লাছ পামচোন।
ও পনৱ চাৰ অঁ অঁ অঁ। হেৰি অঁ পেপাৰ কাতিবলে ইংলিছত।
অঁ ইংলিছত দিবয়ে।
উম দিবতো হেহ।
তাৰপাছত হেৰিয় হ'ল নেকি?
হুম।
ৰাহুলৰ পা?
নাই নাই এই সি কৈছে সেই দুদিন মান পিছত দিব বুলি কৈছে।
অঁ, মোৰ মানে কাইলেতো এতিয়া মই বাৰ্থদে।
অঁ, কাললে তোমাৰ বাথ্ৰদে নহয় ন?
অঁ, এতিয়া নাই একো পইচা চইচা।
তোমাক মই কৈ আছো ৰবা। কি দিলে তোৰ কাইলে টো বাথ্ৰদে ন?
অ'
অঁ অঁ। সেইটো লাগিছিলে আও পাৰ্টিটো সুখ ভাবি।
সেইটোয়েই নিজৰ হাততে নাই নহয়, ৰিচাৰ্জটো কৰিবলৈও পইচা নাই।
অ' মোক হেইয়ে কৈছিলে, তোমাৰ ভন্টিয়ে কৈছিলে বাথ্ৰদে বুলি এখনত ষোল্ল তাৰিখ। তাছত হেইয়াতে।
তাইও কৈছে খোৱা বা কিবা দে, মোৰ নিজৰ ৰিচাজে পইচা নাই মই এতিয়া কাক খুৱাম?
তাই তাই তাই আহিব নেকি নে তুমি যাবা?
আহিম বুলি কৈছিলে, মামাহঁতৰ লগতে।
ত ঘ ঘৰটো পাৰিব চাগে এনও সুখৰে।
ঘৰত তোমাৰ কাইলে নাপাতে চাগে সেই আমাৰ মানে কাল কাইলে আমাৰ দেউতা ঢুকুৱা দিন।
অ অ।
পৰহিলে মানেহে হ'ব।
অ অ, আচ্ছা।
মানে খুলিলে আহিবা নহয় তেতিয়া খুৱাই দিম আৰু।
অ অ অ হয় লগতে লগতে খোৱাবা দেই ত মানে, তোমাৰ ভণ্টিৰ লগতে মানে।
অ বিজনেছ পাৰ্টনাৰ দুটাই একেলগে হ'ম আৰু।
অ তাকে, উম তাকে।
বাকী এনেই হেৰিতটো কেনেকুৱা বাৰু মোৰতো কেনেকুৱা দেখিবলৈ ইষ্টেটাষ্ট পাইছিলা।
ভালেই ভালেই ভালেই, গাল হেৰি টো মোক ভাল মোক কালি হেৰিও কৈছিলে। তোমাৰ ভণ্টিও কৈছিলে।
অ কৈছিলে নে চব কয় মানে আজিকালি।
কৈছে আৰু, মই তথাৰ্থ মানে সেই বৌক দেখিছা নে নাই? মানে সেইটো বুলি কোৱা নাই মানে মই তোমাক কৈছো।
অ অ।
অ অ দেখিছো হেৰীয়ত লগাই থৈছিলে ইষ্টৰিত লগাই। তেনে তেনেকে।
সেনেকে কাইলে টাইম হলে মোক লগ কৰিব।
কোনে।
তাই মোৰ হেৰি।
তোমাৰ মানে, পত্নী আও।
অ পত্নী হেৰিয়ত তোমাৰ কলাক্ষেত্ৰ আহিব বোলে।
অহ।
এতিয়া মই কৈছো কাইলৈ তো মা যাব থানলৈ এতিয়া মই তোমাক কেনেকে লগ কৰিম।
অঁহ।
কৈছে মই নাজানো তুমি মোক লগ কৰিব লাগিব।
অহ।
মই কৈছো সেইটো সময়ে ক'ব।
অঁহ।
তাকে কৈছোঁ মই। লগ কৰিব পাৰি এতিয়া খোৱা ব টো লাগিব ন না হাতত না পইচা আছে। নিজৰ ৰিচাৰ্জটো কৰিবলৈ পইচা নাই বাৰ্থডে পাতিবলৈও পইচা নাই। মোৰ মানে চব ইফালে।
সেই। কি আছিলে সিটো কি আছিলে ঘৰনো ক'ত?
ঘৰ বৰ বালি।
বৰালীৰ পৰা ইয়ালৈ আহিব নেকি?
অ আহিব, কাইলে কলাক্ষেত্ৰ আহিব। এক মিনিটৰ ৰবা দেই অ অ মই চাগলী খেদি লৈছো।
তেওঁ।
ভালেই তেতিয়া।
ভালেই।
খালি ভালেই আছে কি হৈছে আমাৰ মানে। বুজি পোৱা নাই এটা কথা তাই মানে, মানে তাই বয় ফ্ৰেণ্ড বয় ফ্ৰেণ্ডটো এৰা বেছি দিন হোৱা নাই।
অঁ
মানে বয় ফ্ৰেন্দটোৱে বেক আপ দিলে, তুমি চিনি পাবা চাগেদি ল'ৰাটো ভোগপুৰ সমীৰণ শই
নামটো? জানো মই দেখিলে চিনি পাম চাগে তুমি মোক ফটো দিবা। তুমি তুমি মোক ফোটো দিবা চোৱা।
অঁ দিম বাও।
অঁ মই তেতিয়া গম পাম ন।
তাৰপিছত তাই মানে এতিয়া, অঁ এইবাৰ হায়াৰ ছেকেণ্ডৰী ওলাই গৈছে।
অ অ।
তাৰপিছত তাৰমানে এতিয়া কৈছে, হেৰি তাই সি মোক যেনেকে ধকা দিলে এতিয়া মোৰ ল'ৰা বিশ্বাস কৰিবলৈ টানেই হৈছে। এতিয়া মোৰ লগত কি হয় আও ভগৱানহে জানে।
একো নাই ঠিক ঠাক চলি যাব, তুমি খালি তুমি কালি সেই মানে লগতটো কৰা।
অঁ, সেইটো কৰিব লাগিব।
সেইটো কৰা হয়, এ কি কয় হেৰি খুৱাব খোৱাবতো লাগিবই বাৰু সেইটো নহ'বাক
মই এতিয়া খুৱাব খুৱাব পাৰিলোহেতিন এতিয়া কালি মোক যে তোমাক মই কৈছিলো, ফাৰ্মাচীৰ কথা টো কাৰণে ফোন কৰিছে হেৰিত তোমাৰ টু ফিফটি এটা আছিলে, কেতিয়া দিবা মানে মোৰ বস্তু আনিব লাগে বেয়া নাপাবা কোৱা কাৰণে এতিয়া তোমাৰ বহুত দিন হৈ গ'ল, মই ক'লো মই তোমাক আপোনাক পিছদিনাখনেই দি দিম। এতিয়া পিছদিনাখন গৈ তোমাৰ দশ দিন হয়।
অঁ
এতিয়া মায়েতো মোক পইচাটো দিয়েই পঠাইছিলে। মই হে হেৰুৱাই পেলালো, বেলেগ বস্তু খোৱা ধান্দা তে সেৰাই থাকিলে।
অঁ, এই অঁ, এতিয়া সেইটো মানে ফাৰ্মাচী পইচাটো দিয়া নাই নেকি?
এতিয়া ফাৰ্মাচীত নাই দিয়া পইচা। মই কৈছো আপোনাক, মই দিন হা
কি মানে কি ক সোধা নাই নে আকৌ তাৰ পিছত ফোন কৰি।
মানে মো মোলেহে মানে মই কৈছিলো মানে আপোনাক মই পইচাটো মই দিম মোলে ফোনটো কৰিব, মালে নকৰিবা মালে কৰিলে নহলে মই ফচি যাম ন।
অঁ অঁ
কৈছা কি কয়, মাক কোৱাহি নাই মানে মই মুঠতে আকৌ গালিটো খাম নহয়।
গম পাইছোঁ অঁ।
কৈয়ে থৈছোঁ আকৌ আপোনাক পইচাটো মই পিছদিনাখন দিম বুলি কলো। এতিয়া পিছদিনাখন গৈ দশ দিন হ'লগে।
অঁ
এতিয়া তুমি যিগিটা পইচা দিয়া, সেইকেইটা পইচা তোমাৰ মই ৰিচাৰ্জটো মাৰিদিওঁ মোৰ নিজৰ।
অঁ
এতিয়াতো মোৰ হাতত আছে, দছ টকা এটা এতিয়া মই দছ মই কৈছো আপোনাক মই দিনে দিনে দছ টকা দছ টকা দি থাকিম হবনে নাই, বুলে তুমি একেবাৰে দিবা যেতিয়া পইচা হ'ব মই ক'লো মোৰতো পইচা হও হয়ে হৈ আছিলে।
অঁ
আপোনাৰ এতিয়া বস্তু কালি ফোন কৰিছে এতিয়া মই কৰপৰা দিম মই ক'লো ৰ'ব দেইব মই আপোনাক, কল কৰি আছোঁ।
অঁ
তাকে আজি মই যোৱাবাৰ আমাৰ চাৰিআলি যোৱা কথা আছিলে এতিয়া নাযাওঁ মোক দেখিলেই মাতিব নহয়।
অ সেইটো কাৰণে ওলাই যোৱাই নাই মানে,
নাই যোৱা, একেবাৰে ৰাতিহে যাম আও গলে।
অ তাৰপিছত তুমি ধেৰি হল তালৈ নগলা নেকি তুমি মানে মৃন্ময় হতৰ ঘৰলৈ যে গৈছিলা।
অঁ মাতিছিলে নহয় মোক।
মানে নগলা নেকি?
নগ'লো এই সময় নহলেগে আৰু, আজ
তুমি নহয় জানো?
ওচৰে ওচৰে মানে তোমাৰ ৰ'দডাল যিডাল দিছে তোমাৰ, স্কুটি চলাবলৈ বাইক চলাবলৈ মন নাযায়।
অ অ
মোক কৈছে নহয় তুমি আহাচোন আহাচোন আহাচোন এনেকে কলে লৈ যোৱাহিচোন মোক অশান্তি লাগিছে।
অ
মই কৈছো ৰবাহে এইডাল গৰমত মই ওলাবই পৰা নাই।
অ আৰু তাই, দিনৰ দিনটো, দিনৰ দিনতো ঘৰতে থাকে বোলে হেৰি নেটৱৰ্ক নাপায় বোলে
নাপায় অ তাই কি টাৱাৰটো বেয়া সিহঁতৰ,
অঁ তাৰপাছত এই, কি কৈ থাকে বুলি সুধিলোঁ, বোলে এনেকে বৰিং মানে লাগি থাকে আৰু মানে এনেকে তাত।
উম সেয়াই আৰু তোমাক কৈছে অলপ বোলে আহিছে দিয়া।
হয় বাৰু কিন্তু মানে হেৰি নাথাকেই মানে এই তোমাৰ এইটো, অনলাইন নে - নেদেখে নেথাকে মানে।
সেইটোৱে এই অকমান, কিবা এটা মানে, কমি গৈছে নেকি আগতকে,
অ অ
অনলাইনতো হ'লেও আহিবগে মই তোমাক পোষ্ট এটা দিম স্কুল খুলিলে। স্কুল খুলিলে তুমি খালি ওচৰলে আহিবা।
যাব লাগিব মই কিন্তু বেয়া পাব বুলিহে আৰু
এ বেয়া নাপায় তুমি কথা পাতিবা ন তুমি, এতিয়া আল বা মানে কৃষ্ণ এইবিলাক যি টি কথা কৈ নিদিবা এনেকুৱা, নৰ্মেল আৰু যেনেকে পাতা, ভালনে ভালনে এনেকা, আহিছানে সেইবিলাক কব পাৰা আৰু মই কথা পাতি থাকিলে ওচৰত ৰখি থাকিবও পাৰা।
নাই সেতটো সেও কৈছিলে থাকিবলে কাৰণে,
অ সে তেনেকে থাকিবা পাৰাটো। তাই কৈছে তেতিয়া তুমি বেয়া ন নাপায় আৰু, নাপায়
কিন্তু মানে হেৰিয়ত মানে ইনষ্টাগ্ৰামত মানে ইমান হেৰি নাথাকে মানে।
অ ইনষ্টাত মইও মইও পাইছো।
উম না আজি আজি আ আজি আছে বাৰু।
অঁ।
কিন্তু মেছেজ নকৰে মানে ইমান।
অ'।
এটা কথা উম বাকী উম
আজি সোনকালে টাইম হৈ গৈছে আজি
অ' তাকে আৰু আজিকালি আজি মানে ৰ'দটো বহুত বেলেগ।
আজি তোমাৰ ল'ৰা এটাক দিলোগে নহয় ভালকে।
ক'ত?
এই তোমাৰ এইকণত সেই বিল্লো দিয়া আছে চিনি পোৱা নহয়?
অঁ অঁহ অঁ অঁহ।
এই কি হ'ল মানে তোমাৰ এই মোৰ মাইকীক মানে তোমাৰ অলপ কিবা হেৰিকে কৈছিলে। তাই মই তা তাই মানে মোক মেছেজ কৰা নাছিলে মই ভাবিলোঁ কি বা হ'ল।
অঁ।
মই কলো হেৰি তুমি এটা কাম কৰা তুমি নামটো কোৱাচোন কি হয় কিবা ৰূপজ্যোতি নে কি বুলি ক'লে।
ৰূপজ্যোতি মই চিনি পাওঁ ৰে ৰূপজ্যোতি।
তাৰপিছত গৈ অঁ অঁ ৰূপজ্যোতি মানে ফাষ্ট ইয়াৰ এইবাৰ।
অঁ অঁ।
তাৰপিছত গৈ তোমাৰ পালোগে ল'ৰাটো পৰাই মানে তাৰপিছত তাৰ নম্বৰটো পাই মই ফোন কৰিলো মানে। এই তাই যিটো নম্বৰলে কৰিছিলে তাৰপিছত তাৰ হোৱাটছআপটো লৈ পেলাই লগইন কৰি পেলাই ল'লোঁ ফোন কৰিলোঁ তাৰপাছত ক'লে তোক কেলে লাগে কিবা কিবি কলে মোক দম উলটাই দমহে দিছে মোক তাই তাইক মই ভাল পাওঁ তই কেলে চাবি এনেকে কলে উঠিলেই নহয় টেম্পাৰটো মোৰ লগৰ কেইটাক লৈছো তা সিহঁতৰ সাতটা আহিছে ল'ৰা দেই মিচিং ল'ৰা দুটা আহিছে লগত।